খবৰ ভালনে তোমাৰ?
আহ কোৱাচোন।
অ মানে মই তোমাক এটা বিশেষ কথাৰ বাবে ফোন কৰিলোঁ। তুমি বাকী বেচ আছা নেকি?
অহঁ। নাই নাই মই ব্যস্ত নাই দিয়া, কোৱাচোন। তুমি ভালে আছানে?
মই ভালে আছো দিয়া। উ বাকি ঘৰত সকলোৱে ভালনে তোমাৰ?
অ অ ভালেই দিয়া। আৰু অ মোৰো এটা কথা সুধিবলগীয়া আছিল ৰবা তোমাক। তোমাৰ লগত মানে এটা বিষয় আলোচনা কৰিম বুলি ভাবিছিলো।
আচ্ছা।
মানে আজিকালি যে সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ মানুহলৈকে সকলোৱে যে মানে সামাজিক মাধ্যম যে ব্যৱহাৰ কৰে। তোমাৰ মতে
অ।
তুমি কি বুলি ভাবা এইটো ভাল নে বেয়া? আৰু লগতে অ ল'ৰা ছোৱ ছোৱালীবোৰ অকল সৰু ল'ৰা ছোৱালী বুলিয়ে নহয় ডাঙৰ মানুহেও আজিকালি চচিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ ভিতৰত এনেকৈ মানে ডুবি গৈছে তেওঁলোকে নিজৰ কাম কাজ সকলো এৰি মোৰ মতে মই তেনেকে ভাবো আচলতে এ কিন্তু তুমি তোমাৰ মতে তুমি কি বুলি ভাবা অলপমান কৈ দিয়াচোন।
মোৰ মতে চচিয়েল মিডিয়া নিজে ভাল বা বেয়া নহয়। আমি ইয়াক কেনকৈ ব্যৱহাৰ কৰোঁ সেইটহে ডাঙৰ। এতিয়া চাবলৈ গলে ছচিয়েল মিডিয়াত তুমি বহুত নানা কথা শিকিব পাৰিবা নানান। ভাল বেয়া কথা আছে তুমি যিটো তুমি যি ভাল কাৰণে ইউজ কৰিবা তেন্তে তোমাৰ নিশ্চয় তুমি ভালে বুজা তাত। তুমি বেয়া বা বেয়া
অ এইটো কথাও নোহোৱা নহয় পিছে। কিন্তু বহুতে কয় ন যে ছচিয়েল মিডিয়া বা সামাজিক মাধ্যমে মানুহৰ বহুত। সময় নষ্ট। কৰে এইটো সঁচা কথাও ক'বলৈ গ'লে আৰু বহুত ক্ষেত্ৰত আচলতে উ মানে মিছাও হয় কাৰণ বহুতে কামৰ ব্যৱহাৰ কৰে কিন্তু তুমি কি ভাবা যে মানুহৰ সময় নষ্ট কৰিছেনে
হয় সেইটো সঁচা যদি উদ চ নোহোৱা কৈ ঘণ্টা ঘণ্টা বহি থাকি ফোনটো সেইটো মানে মানে কাপ ন বচোৱা আমাৰ ডেইলি লাইফত ইউজ নোহোৱা আমাৰ কেৰিয়াৰ ক্ষেত্ৰত একো লাভদায়ক নহ কাম যদি আমি তাত এনে ৰিলচ বা কোনোবাই কি কি কৰিছে তাৰ
ত কোন কোন পো এতিয়া সেইটো নিশ্চয় নথব তোমাৰ নিজৰ কথা নাভাবি
এনে তাই সময় পাছ হবই নজটো হয়
বুজিলা
হয় হয় অ হয় আৰু বাকী অ কিন্তু ইয়াৰ ন ভাল দিশবোৰো আছে আৰু ভাল দিশবোৰ তুমি কি বুলি ভাবা কেনেকুৱা কোনবোৰ তুমি আচলতে ভাল দিশ বোৰ ভাল দিশ বুলি ভাবা ভাবা সেইটো জনোৱাচোন
ইয়াত বহুত ভাল দিশ আছে বহুত দক্ষ থাকিব পাৰিবা আহ কোনোবাই যদি মানুহে স্বাৱলম্বী নাই তই আৰম্ভ কৰিব বিচাৰিছে তাত ধুনীয়াকৈ বহায়ো আৰম্ভ কৰিব পাৰিব আৰু কাৰণ তাত তোমাৰ ব্যৱহাৰ বিষয়টো কেনেকে আৰম্ভ কৰিব পাৰি ক'ত কেনেকে কৰিব পাৰি
উ
কিমান হ এই পৰ্যন্ত তাত তোমাক শিকাব পাৰিব। সেইটো মই ভাবো এতিয়া তোমাৰ নিজৰ প্ৰতিভা যদি বিশ্বৰ আগত দেখুৱাব পাৰা। বা মানুহে ভাবে যে মই চাপোজ। মই বাঁহী বজাই ভাল পাও মই বাঁহী বজাই পেলাই হয়তো বা মই নাচি পেলাই হলেও মই দেখাব পাৰোঁ সময়ত ভাল গীত গাই নিজে ৰচনা কৰি তাত গাই কিনে মই তাত মিউজিক কৰি তাত সেনেকৈ মানুহক দেখাব পাৰি মানে এটা ভাল প্ৰতিভা তাত মানুহক চহ কৰিব পাৰে তেনেকুৱা তুমি সহজ ভাৱে মানে মানুহৰ লগত যোগাযোগ কৰিব পাৰিম বুজিছা
অ সেইটো কথাও সঁচা কথা বাকী তুমি নিজে সামাজিক মধ্যমটো কেনেকৈ ব্যৱহাৰ কৰা আৰু তুমি মানে কি কি বিচাৰা মহেও তেনেকে ব্যৱহাৰ কৰক তুমি মানে মানুহক কি বাৰ্তা দিব বিচাৰা কেনেকে ব্যৱহাৰ কৰিব লাগে। বা তুমি নিজে কেনেকৈ ব্যৱহাৰ কৰা সেইটো অলপমান কৈ দিয়াচোন।
উম ঠিক আছে বাৰু এনে তুমি জানানে মই তুমিতো জানাই মই মিউজিক কৰোঁ আৰু তাৰ লগতে মই। তোমাৰ বাঁহী নিজে বনাও বিক্ৰী কৰো। কিন্তু বিশেষকৈ মই ফটোগ্ৰাফাৰী মই। নতুনকে এটা মোৰ। মানে এটা মোৰ পচন্দৰ কাম হৈছে ফটোগ্ৰাফী। ফটোগ্ৰাফী শিকিবৰ কাৰণে হয়তো বা তাত। নিজৰ ফটোবিলাক ধুনীয়া ধুনীয়া ফটোবোৰ তুলি। তাত শ্বেয়াৰ কৰি মানুহক। তাক শ্বেয়াৰ কৰি আপলোড কৰি মানুহক দেখাই। মানে এটা নতুন আইডিয়া বিচাৰিবলৈও মানে মই ফেচবুকটো ব্যৱহাৰ কৰিছিলো। আৰু তাৰ লগতে। তাত ধুনীয়া ধুনীয়া তোমাৰ ফটো কম্পিটিশন বিলাকো হয়ত। ভাল ভাল ফটো কিছুমান চাইণ্টিফিক ফটো তাত যদি তুমি দিব পাৰা। কোনোবা স্কুলৰ প্ৰজেক্টেই হওক বা তোমাৰ কোনোবা। স্কুলত কিবা মেগাজিনে হ'ল তাত। সেইবিলাক ফটো মানে ব্যৱহাৰ হয়। সেইবাবেও মানে মই ফেচবুকত। এনেকে ফটো আপলোড কৰোঁ বুজিছা। আৰু বহুত।
অ হয় এইটো কিন্তু খুব এটা। ভাল তুমি চিন্তা। কৰিছা মই বিচাৰো তুমি তাতে সফল হোৱা।
উম।
কিন্তু বহুতে আনৰ জীৱন দেখি। নিজৰ জীৱনক বেয়া বুলি ভাবিবলৈ আৰম্ভ কৰে সেইটো কিন্তু এটা ঋণাত্মক। দিশ মানে আমাৰ সমাজৰ বাবে যে মানুহে। নিজৰ বাস্তৱ জীৱনটোক পাহৰি পিনে। আহ মানুহৰ সামাজিক মাধ্যমত চলি থকা যিখন জগত সেইখন। লগত নিজৰ বাস্তৱ জীৱনটো আহ মানে তোমাৰ। উ মিলাব বিচাৰে আৰু সেই বস্তুটো আচলতে কৰিবলৈ নালাগে মোৰ মতে। দি কিন্তু তুমি কি ভাবা এই এইটো কথাত যে। যে বহুতে যিটো আনৰ জীৱন দেখি পিনে নিজৰ জীৱনক মানে বেয়া বুলি ভাবে বা। নিজৰ জীৱনটো মানে সম্পূৰ্ণ। অলাগতিীয়াল বুলি ভাবে সেইটোত কি ভাবা তুমি।
হয় কি কবা জানানাই। আচলতে এইটো এটা বহুত ডাঙৰ সমস্যা।
ছচিয়েল মিডিয়াত মানুহে বিছাগ সময়। নিজৰ জীৱনৰ লগত বুকি থকা। মানে ভাল ভাল মুহূৰ্তবোৰহে দেখুৱায় তাক কোনেও। এতিয়াও। আচলতে জীৱনটো কেনেকৈ সংগ্ৰাম কৰি আছে জীৱনত মানুহ। কেনেকৈ মানুহে হাৰ্ড ৱৰ্ক কৰি আছে দুবেলা দুবি খাব মান। অকল মোবাইলটো। ডাটা নেট অন কৰি তাত তুমি ফেচবুকত গৈ। তুমি এটা কাম সৰু সুৰা কাম এটা কৰি হয়ো তুমি তাত এটা নিৰ্। কৰি দিলা হয় তুমি কিবা এটা ভাল মোৰ কিবা এটা। ৰীল টাইপ এটা বনালা তুমি সেনেকে দি কিনে মানুহে ভাবে এইটো এটা লাইফ হয় এইটো দি আমি জীৱনটো এনজয় কৰিব পাৰি আচলতে নহয় বাস্তৱ জীৱন সেইদৰে সদায় নিখুঁত নহয়। আচলতে বাস্তৱ জীৱনটো এই চচিয়েল মিডিয়াৰ জীৱনটোৰ পৰস বহুত তুলনা কৰিব একেবাৰে নোৱাৰে। বহুত সময় মানে নষ্ট হৈ যায়। তেতিয়াহে নিজে গম পাই যে কিমান ভাল সময় আমি নষ্ট কৰি দিওঁ ৰিয়েল যিটো আমাৰ বাস্তৱ জীৱনটো আমি কেনেদৰে টাইম পাছ কৰি খেদাই দিলোঁ। বুজিলা।
অ সেইটোৱেই একদম সঁচা কথা কৈছা কাৰণ মানে এইটো একেবাৰেই উচিত নহয় যে নিজৰ জীৱনটোক আনৰ লগত তুলনা কৰি নিজৰ জীৱনটোকে একেবাৰে অলাগতিয়াল বুলি ভাবিব কেতিয়াও নালাগে কেতিয়াও সেই উচিত নহয় আৰু আমাৰ সমাজে এইটো যিমান সোনকালে বুজি উঠিব সিমান সোনকালে আমাৰ সমাজ খনৰ কাৰণে কল্যাণ হ'ব আৰু প্ৰত্যেক জন ব্যক্তিৰ কা কাৰণেই সেইটো বস্তু আ ভাল হ'ব যেতিয়া মানুহে এটা স সামাজিক মাধ্যমৰ জীৱনতোক আ সঁচা বুলি নাভাবে। কাৰণ তুমি কোৱা কথাটো সঁচা যে কেতিয়াও বাস্তৱ জীৱন নিখুঁত হ'বই নোৱাৰে। বাস্তৱ জীৱন সদায় মানে এখন অ মানে খলা বমা ৰা আহ মানে বাটৰ নিচিনা আৰু খুব এটা মানে, উম নিখুঁত নহয় কেতিয়াও সমান নহয় নি বাস্তৱ জীৱনটো বাকী এনেই তুলনা কৰাটো টো উচিত নহয় তাৰ মানে তোমাৰ মতেদি
একেবাৰে নহয় নিজৰ উন্নতি নিজৰ লগতে তুলনা কৰিব লাগে একচুৱেলি কেতিয়াও নিজৰ প্ৰতিটো বস্তু আনৰ লগত তুলনা কৰিবলৈ নহয় কেতিয়াও আনৰ লগত তুলনাই নহয় বুজিছা।
অ বুজিছো। বাকী তুমি এনে কিমান সময় সামাজিক মাধ্যমত ব্যবহাৰ কৰা। উচিত বুলি ভাবা।
একচুৱেলি নিৰ্দিষ্ট সময় এটা ঠিক কৰি লোৱাটো নিজৰ বাবে ভাল। যদি কাম বা শিক্ষাৰ বাবে লাগে তেন্তে উদ্দেশ্য লৈ ব্যবহাৰ কৰিব লাগে। মানে ধৰি লোৱা তোমাৰ যদি শিক্ষাৰ বাবে তুমি ইউজ কৰিম বুলি ভাবিছা তেন্তে তুমি তাত সময় দিব অলাগতিয়াল কামৰ বাবে তুমি মই নিবিচাৰোঁ এইটো এটা ভাল ৰাস্তা হয় টাইমবোৰ মানে বৰবাদ কৰাৰ বাবে বুজিলা।
হয় বুজিছো, বাকি আজি কথা পাতি খুব ভাল লাগিল তোমাৰ লগত এই বিষয়টো লৈ পিনে আৰু পিছলেকে আৰু আন বিষয় লৈ পিনে তোমাৰ লগত
বাকী মই এনেবা এটাই লাষ্ট কথা। নিজৰ উন্নতিৰ সঁজুলি বনাওক সময় নষ্ট কৰাৰ অভ্যাস নহয়, শিক্ষক কৰক আৰু ইতিবাচক ভাৱে ব্যৱহাৰ কৰক বুজিলা। ঠিক আছে ৰিয়া আজিলৈ ৰাখিছোঁ। থেংকিউ বাই বাই গুড নাইঠট